হেল্ল',
কি কৰি আছা?
আছো এনে, কি কৰি আছা তুমি?
অ, ময়ো এনেই আছো। এনেই, ভাত খালা নেকি?
ভাত, নাই বাৰু ভাত এতিয়া মানে', বনাই আছে খাম আৰু অলপ দেৰিকে, তোমালোকৰ ভাত হ'ল নে নাই বনোৱা?
অঁ', তাকেতো গৰমো যথেষ্ট পৰিছে নহয় এতিয়া',
অ', গৰম মানে গৰম এইফালে বুলি ক'লে গৰমে, এইফালে বৰষুণ বুলি ক'লে বৰষুণে মানে', ঠিকেনে আৰু বতৰটোৰ কেতিয়া কি হৈ যায়',
তুমি ভাত খালা নে নাই?
ভাত খালোঁ বাৰু',
উম',
হেৰি কি বুলি কয়, এই শুব এনেই বিচনাতে পঢ়ি আছিলোঁ তাকে বোলো এনেই ফো', নটো লগালোঁ, ইমানদিন খবৰ খাতিও লোৱা নাই লগতে এনে কথাও পাতো অলপ',
ঠিকে কৰিছা, ঠিকে কৰিছা, নাই নাই একদমেই ব্যস্ত নাই কোৱাচোন',
অঁ', তাকে বোলো এনেই', এতিয়াতো মানে দুদিনমান আগত বিহু গ'লহে ধৰা বহাগ বিহু', তাতেও মানে আগ', বৰ সেই মানে আনন্দ বা ফূৰ্তি বা যাৰ একোৱেই নাই নোহোৱা হ'ল আগত', মানে যেনেকুৱা এটা বিহু আহিলেই মানে গা মন', ভাল লাগিছিল আজিকালি ইমান এটা একো নালাগে মানে তাকে ভাবি আছিলো আৰু আগৰ দিন বিলাক। তাকে ভাল আছিল।
উম উম
এই মানে আমি সৰু থাকোতে আৰু আমাৰ প্ৰজন্মৰ পিয়াও প্ৰজন্ম খিনিতো আৰু- পোৱা নাই বাৰু এইবিলাক বস্তু কিছুমান। যিবিলাক পৰম্পৰাবিলাক, হম', তাকে এতিয়া বহাগ বিহুত', তাতে চাব গ'লে আজিকালি ষ্টেজ পাৰ্টি প্ৰগ্ৰাম কৰে নহয় জানোঁ',
সেইটোৱে',
আগতে এতিয়া গছৰ তলত ধৰা বিহুবিলাক', পাতিছিল বা ঘৰে ঘৰে হুঁচৰি মাৰিছিল', এতিয়া সেইবিলাক দিন নোহোৱাই হ'ল, কি ভাবা এইবিলাক মানে', সলনি হৈ, তুমি কি মানে ভাল কৰিছা নে এইবিলাক বেয়া হৈছে কি বুলি ভাবা নো?
মানে এতিয়া তোমাৰ প্ৰথম কথা হৈছে তোমাৰ চহৰ অঞ্চলতো তোমাৰ গছ তলৰ বিহু বোৰতো সম্ভৱ নহয়', কাৰণ যিহেতু সেনেকুৱা অঞ্চল তোমাৰ', তোমাৰ গছৰ তলত যে ইমান ডাঙৰ মুকল ঠাই থাকিব চহৰৰ নিচিনা জেগাত- সেইটো মানে সম্ভৱেই নহয় বৰ্তমান সময়ত মানুহে মাটি কিনি- তাত ডাঙৰ ডাঙৰ অটালিকা সাজি বা নিজৰ নিজৰ ব্যৱসায়ত লগাই সেই মাটিবিলাক মানে- ভৰাই পেলাইছে, গতিকে তেনেকুৱা অঞ্চলত তোমাৰ অকনমান জেগাত- কিবাকে আৰু ষ্টেজ প্ৰগ্ৰেম পাতিব পৰা যায় মানে বিহুৱে হওক তেনেকুৱাকে পাতি থৈ দিয়ে এইটো আৰু- উপাই নাই তেওঁলোকৰো, কিন্তু এতিয়া গাঁও অঞ্চল চাবলৈ গ'লে গাওঁ অঞ্চলত ব- বৰ্তমানেও তোমাৰ মুকলি বিহু হয় বাৰু অনুষ্ঠিত হয় তোমাৰ গছতলত বিহু যিটো কৈছা সেইটো অনুষ্ঠিত হয়, সেইটো আৰু এতিয়া গাঁৱতটো হৈয়ে আছে লগতে মানে ষ্টেজ প্ৰগ্ৰেমটো হয়। এতিয়া মানে ষ্টেজ প্ৰগ্ৰেম পাতিছে, আমাৰ একো আপত্তি নাই পাতিছে পাতক ভালে লাগিছে। যিহেতু বিহুটো জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে অন্তত। কিন্তু তাতে যেতিয়া গায়ক বিলাকক গান গাব মাত - তে, মই ভাবো গায়ক বিলাকে মানে যিখিনি মানে মহিলা আছে তেওঁলোকৰ প্ৰায়খিনিয়ে মেখেলা চাদৰ পিন্ধিয়ে আহে। যিখিনি পুৰুষ আছে পুৰুষখিনিয়ে জীন্ছ পেন্ট বা নিজৰ কিবা বেলেগ ষ্টাইলী চাৰ্ট- পিন্ধাৰ সলনি যদি সেই বিহুৰ বিশেষকে- বিহুৰ অনুষ্ঠানখিনি যদি এ ধুতি পাঞ্জাৱী পিন্ধি আহে। আমাৰ যিটো অসমীয়া সাজপাৰ তেতিয়া অলপ বেছি ভাল লাগিলহেঁতেন।
তাকেটো এতিয়া চোৱা অসমৰ মানে অসমীয়া মানুহৰো এক্দম প্ৰাণ বুলি কয় নহয় জানোঁ বিহুগ এতিয়া ইমান জনপ্ৰিয় প্ৰিয় উৎসৱ বিহু এতিয়া অসমৰ জাতিৰ গৌৰৱ বুলি কয় কিন্তু সেই বিহুকে মানুহে ইমান মানে বেয়াকে কিছুমানে লয় আজিকালি গাত পাতি কেনে। সেইটোৱে আকৌ বেয়া লাগে কিছুমান ক্ষেত্ৰত।
হয় হয় ঠিক কৈছ বেয়া লাগে।
এতিয়া ব'হাগ বিহুৰ কথা তুমি ক'লাই এতিয়া কিছুমান এতিয়া হয় বাৰু চহৰত জাগা নাই বা কিছুমান কিন্তু তাৰ মাজতো কিছুমান সমাধান ওলাব পাৰি নহয় এতিয়া ফিল্ডতে ধৰা মুকলিকে যদি বিহু পাতে ষ্টেজ পাতাত তে মুকলিকে পাতিলে ইমান ভাল লাগে মুকলি বিহু হয় দে কিছুমান এতিয়া হয় বাৰু বহুততে দেখা পাইছোঁ কিন্তু সেই আগৰ সেই মুকলি বিহুটো নহয় আকৌ। আধুনিকতাৰ মুকলি বিহু হয় আজিকালি।
সেইটোৱে সেইটোৱে আগৰ নিচিনা মানে যিটো আমাৰ থলুৱা আছিলে একদম তোমাৰ চিম্পল যিটো মানে সাধাৰণ ভাৱে বা পতা আছিলে মুকলি সেইটোতো নাই আজিকালি মানে কম্পিটিশনৰ যিহেতু যুগ হৈছে গতিকে সকলো বস্তুতে বাধ্য বাধকতা আহি গৈছে।
উম। এতিয়াতো আহ কিমান আগতে কিমান ভাল লাগিছিল এতিয়া- অসমীয়া মানুহৰ কাৰণে ধৰা এ বিহু এতিয়া দুবাৰ মানে বিহু দুবাৰ বোলে বিহুতো তিনি তিনিটা হয় মানে অসমীয়া মানে নৱবৰ্ষৰ দু বাৰ আহে এটা টো তোমাৰ এপ্ৰিলত আহে আমাৰ অসমীয়া মানুহৰ কাৰণে আৰু এটা ইংলিছত তাৰ জানুৱাৰিতে আহে। ত মানে ভাল লাগে আৰু কেতিয়াবা যে মানে অসমীয়া হৈ থাক আমাৰ অসমীয়া হৈ যে মানে জন্ম লৈছোঁ সেইটোক লৈ কেতিয়াবা প্ৰাউড হয়।
ঠিক কৈছা তুমি।
এতিয়া গামোচা যিখন এতিয়া ইমান ধুনীয়া সন্মান দিয়ে। এতিয়া বাহিৰত চাবাচোন বাহিৰৰ মানুহবিলাকেও কি অসমীয়া জাতিটোক মানে ধৰি ৰাখিবৰ কাৰণে বাহিৰতো বিহু পাতিছে হা। সেইবিলাক কিন্তু ভাল লাগে দেখি কেনে। আমাৰ ইয়াতে কিছুমান মানে ঠাইত নিজৰ আপোন ঠাইতে মানে বিহু চিহু নাপাতে এতিয়া ক'ব গ'লে আমাৰ ইয়াৰে ইয়াতে এইবাৰ পতা নাই বিহু। কিন্তু বাহিৰৰ মানুহখিনি ইমান উৎসাহ আনন্দ দেখা পোৱা যায় বা অসমীয়া নোহোৱা বিলাকৰো বিহু পাতে গম পোৱা নাই। ডাঙৰ ডাঙৰকে কিছুমানে।
ঠিকে কৈছা।
এতিয়া ব'হাগ বিহুততো বাৰু সাত সাত বিহু থকা হিচাপে মানে ভালে লাগে আগতে। এতিয়া গাঁৱত আছিল বা সকলোবিলাক গাঁৱৰ পৰিৱেশ আছিল। হুঁচৰি মাৰিছিল এতিয়া এইবিলাক নায়েই আৰু। চ'ব ষ্টেজটো পাতে গায়ক মাতে আৰু সেয়ে।
উম উম। কি ক'বা।
আৰু তুমি হাত থাকি খাই ভাল পোৱা নে নাই?
বাপৰে বাপ সেইটোৰ দৰে মানে মই গোটেই বছৰৰতো সেইটো কাৰণে ৰখি থাকো বহাগৰ মাহ- তো আহিব ভৰখা থাকিব বনাব খাম
অ আৰু গৰু বিহুতো ধৰা বিশেষ ভূমিকা আছে নহয় জানোঁ।
আছে আছে, আমি গৰু বিহুৰ দিনা- আমাৰ যিখিনি গাঁৱলীয়া মানুহ আছে তেওঁলোকে বিশেষকৈ গৰু পোহে তেওঁলোকে গৰু বিলাকক- ৰাতিপুৱা উঠা ৰাতিপুৱা-
নদীলৈ নিয়ে, যিবিলাকৰ নদী নাই পুখুৰীলৈ নিয়ে। তাত নি মাহ হালধিৰে তেওঁলোকক- মানে গৰুখিনিক ভালদৰে সানি গাটো ধুৱাই গা ধুৱাই- তাতে গৰুটো আৰু এৰি দিয়া চৰিবলে যেতিয়া ঘৰ আহিব ঘৰ আহোতে- নতুন পঘা- নতুন তোমাৰ এ দ ৰছী সেই সেয়াৰে গৰু মানে- বান্ধো যেনেকে আমাৰ মানুহে বিহুৰ কাপোৰ লয় নতুন নতুন কাপোৰ নতুন- কাপোৰ পিন্ধো আমি ঠিক তেনেকে গৰুটোকো আমি সেই বিহু গৰু বিহুনে সন্মান জনক কাৰণ - গোটেই আমাৰ উম গৰুৰ দাৰ গৰুটো মানে আমাৰ খেতিৰ লগত জড়িত আৰু খেতি বিহু হৈছে। খেতি কৃষিভিত্তিক উৎসৱ উ উৎসৱ। গতিকে মানে- গৰুটো যিহেতু বিশেষ ভূমিকা পালন কৰে কৃষকসকলৰ বাবে হাল হাল মৰা হওক- মৰণা মৰা হওক সেই তেনেকুৱা কাৰণে আমি গৰুটোকো আমি সন্মান জনাওঁ আৰু।
অঁ বৰ্তমান আমাৰ সমাজত বিহুৱে কেনেধৰণৰ প্ৰভাৱ পেলায় ন।
এতিয়া আমাৰ সমাজক কব গলে আগৰ নিচিনা বিহুৱে প্ৰভাৱ পেলোৱাৰ আগতে এতিয়া তোমাৰ এনেকুৱা আছিলে। বিহু বুলি ক'লে কি বিহু বিশেষকে বহাগ বিহু বুলি ক'লে তোমাৰ- ডেকা গাভৰুৰ মনৰ মিলন বুলিও কব পাৰি। তোমাৰ আগতে ডেকা বা গাভোৰ ওলাই গৈছিল নদীৰ পাৰত ধৰক। পথাৰৰ মাজত হওক ফুৰিব গৈছিল, যাওঁতে তোমাৰ - এৰ ডেকাসকলে গান জুৰিছিল। এই গাভৰু সকলে কঁকাল ভাঙিছিল তেনেকে বিহু উদযাপন কৰিছিল আগত। থলুৱা একদম বহুত পুৰণি যেতিয়া আমাৰ আছিলে আৰু। তাৰ মাজতে তেওঁলোকৰ মাজত প্ৰেমো হৈছিল কাৰোবাৰ কাৰোবাৰ মাজত। তেনেকে বিহুতো সৃষ্টি হৈছিল। কিন্তু এতিয়া চাবলৈ গ'লে মানে বিহুটো কৰিব লাগে কম্পিটিশন কৰিব লাগে। সেনেকুৱা আৰু বৰ্তমান মানে কম্পিটিশনৰ কাৰণে বিহুটো মাৰিছো আমি গাব লাগে আৰু লগতে- এতিয়া বিহু ফাংচন বুলি কলে। কিছুমান ডাঙৰ ডাঙৰ গুণী গুণী জ্ঞানী ব্যক্তি আহিব আহিব তোমাৰ ফিতা কাটিব ষ্টেজ উদ্বোধন কৰিব। ভাল ভাল ভাষণ দিব সেই ভাষণৰ প্ৰভাৱত তোমাৰ যিখিনি আমাৰ হওঁক। কণ কণ সৰু ল'ৰা ছোৱালী আছে বা তেওঁৰ ডাঙৰ খিনিও আছো আমি বহুত প্ৰভাৱিত হওঁ আমি ভাল- হা শিকিব পাৰো। কিন্তু তাৰ মাজত আকৌ কিছুমান এনেকুৱা উদন উদন্ত যুৱক আছে তাৰ লগত ফাংচন বুলি কলে- এই নিচাযুক্ত দ্ৰব্য সেৱন কৰে সেৱন কৰি তাতে উৎপাতৰ সৃষ্টি কৰে বা বাক্য - লৈ বেছি চাউন আমাৰ উৎপাতৰ সৃষ্টি কৰে তেনেকুৱাও কিছুমান আছে গতিকে - এতিয়া আমাৰ মানে ভাল খিনিও আছে, বেয়াখিনিও আছে বৰ্তমান।
নতুন প্ৰজন্মই আমাৰ বিহুটো কি শ বিহুটোৰ পৰা মানে কি কি শিকিব লাগে।
বিহুতৰ পৰা শিকিব লগা মানে কি বিহুটো আমাৰ জাতীয় উৎসৱ যিহেতু বিহুটো আমি শিকিব লগা বুলি সেনেকুৱা বস্তু- টো নহয় কিন্তু বিহুত আমি সদায় জীয়াই ৰাখিব লাগিব।
কাৰণ বিহুৱে আমাৰ অসমৰ আয়ুস ৰেখা বিহুৱে আমাৰ অসমীয়াৰ প্ৰাণ। গতিকে বিহুটোৰ আঁ জীয়াই ৰখাতৰ দায়িত্ব আমাৰো - নতুন প্ৰজন্ম খিনি হাততে বৰ্তমান আছে যিহেতু আমি দায়াবদ্ধ বিহুটো সুৰক্ষিত কৰি ৰখাৰ বাবে গতিকে আমি ইয়াৰ ক্ষেত্ৰত যথেষ্ট সজাগ হোৱাটো মানে। অ জৰুৰী।
লগতে মানে যিটো মানে ধৰা জ্যেষ্ঠজনক সন্মান থাকাটো সিহঁতে শিকিব পাৰিব। লগতে কেনেকে ধৰা প্ৰকৃতি ৰ সৈতে মিলি জুলি থাকিব লাগে বা কেনে কে তোমাৰ একতাটো বা সম্প্ৰীতি সম্প্ৰীতিবিলাক একতাবিলাক মিলাই চলি মানে ধৰি বান্ধি ৰাখি ৰাখিব লাগে। বা তোমাৰ যিবিলাক ভাতৃত্বৰ বোধবিলাক গঢ়ি তুলিব লাগে। সে তেনেকে বিহুটো মানে শিকিব লগা বহুত আছে বাৰু নৱপ্ৰজন্মই। পৰম্পৰাবোৰ ধৰি ৰাখিব লাগিব। হয় নে নাই কোৱাচোন? এতিয়া লাহে- লাহে আৰু বস্তুবিলাক নোহোৱা হৈ যাব, ই এইটো বছৰত যিখিনি আছিল অহা বছৰলৈ আৰু নোহোৱা হ'ব হয় না নহয়। কম হৈ যাই আছে ন উম। অৰ্থনৈতিক ক্ষেত্ৰতো কিবা বিহু প্ৰভাৱ পেলাইছে নেকি? ভাবা নেকি?
অৰ্থনৈতিক ক্ষেত্ৰ বুলি ক'লে আমাৰ বিহুত যিহেতু আমাৰ শিপিনীসকলে গামোচা বোৱে সেই গামোচাটো আমাৰ দেশ বিদেশলে আমাৰ তোমাৰ কি বুলি কয় পঠোৱা হয়, সেই গামোচাৰ পৰা যথেষ্টখিনি আমাৰ সেইপিনসকলে মানে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে।
অ অ। লগতে পাট মুগা কাপোৰো মানে তেওঁলোকে বিক্ৰী কৰি নিজৰ উপাৰ্জনটো কৰিব পাৰে আৰু ক ষ্ট আছে বহুত কামবিলাকত তাৰ উপৰিও সেনেকেইতো জীৱিকা নিৰ্বাহ কৰি আছে। অহ সেইটোৱেতো। দিয়া তেন্তে ৰাখোঁ এতিয়া ভাল লাগিল বাৰু কথা পাতি।
অ অ ঠিক আছে ৰাখা বাৰু হ'ব দিয়া।
অ।